কি কৰিবা আৰু ঘৰতে এনেই ভাত পানী খাই লৈ বাহিৰতে অকমান খোজকাঢ়ি আছিলো৷ তুমি কি কৰিছা?
মইও এনে অকণ বাগৰ দি আছো৷ খাই বৈ লৈ৷ অ' আজি গৰম আকৌ
উম, বহুত গৰম-গৰমত কি জুছ খোৱাহে ঘৰত?
গৰমত? এ আমাৰ বেছিকে মানে নেমুত টোৱে খোৱা হয় জানানে? নেমুটোৱে উম,
ঐ সদায় মানে নেমু খাই খাই তোমাৰ
এ আম আম অ লাগে লাগে আম বনাও কেতিয়াবা মাজে মাজে
অ' আমটো তোমাৰ দোকানৰ পৰা কিনি আনা আমটোোক কি জানা গেছ দি পক পাই যে একদম সোৱাদ নাই এইবাৰ৷ ঘৰৰ ন? অ-অ তোমালোকৰ ঘৰত আছে জানো আম গছ মানে? অ-অ খুৰাহঁতৰ আছে ন? অ', তেনেহলে ভাল৷ উম, মই এনেই কেইটামান স্কুলৰ পৰা সৰু পোৱালি কেইটাই আনি দিছিলে তোমাৰ৷সৰু সৰু আম আৰু সেই আম কেইটা তোমাৰ সিঠাটোহে গম পাইছা? হেৰি নোলায়ে ইমান তুমি চুপিহে খাব পাৰিবা৷ উম, মঙহ নাই মানে তেনেকুৱা। কিন্তু সেইকেইটা মানে তুমি জুছ বনাবলৈ ইমান ভাল নহয় যে ইমান সুবিধা নহয় ন জুচ কিন্তু সোৱাদ আ আকৌ তোমাৰ লোকে লাম যে ঘৰুৱা আমকেইটা খাবলৈ ইমান ধুনীয়া মিঠা
আ, টো আটো বেছি আ টো বেছি মানে সেই মঙহো কম কিন্তু
অ, মিঠাটো আছে বহুত ধুনীয়া খাবলৈ হে ইমান গৰম পৰিছে জানানে মোৰ গৰমতো এক একেবাৰণে থাকিবও পৰা নাই তোমাৰ
হ'ল হৈ পেলাই আকৌ এতিয়া
উম মহ খোপা বাঢ়িছে গম পাইছা ইমান মহ কালি মানে তোমাৰ তাকে ভাটিবেলাক নিম আকৌ তোমাৰ এনেকুৱা সেই ধূনা দি পেলাই ক নাৰিকলৰ যে এইটো বাকলিটো দি একে ঘৰত দিছো তথাপিও মহ কমা নাই গম পাইছা
মহ তটো নাহিবলৈ হেৰি দিবাচোন নৰসিংহ পাত কেইটামান দি দিবাচোন আমাৰ মাক নৰসিংহ পাদ দিলেও নাইকে হয়ে আকৌ নিম পাতটো দিলেও নাইকে মহানেম তু যে অ', অ',।
নহয় তাৰ পিছত আকৌোমাৰ মহ বিলাক পায়ে সিজ যোৱা কোনো নাইকিয়া হয় অ', সেইটোৱে ইমান অসুবিধা হয়
বৰষুণ হৈছে যে এতিয়া
এতিয়া মহ বিলাকক বেছি খাব দিলেও তোমাৰ বেমাৰ হ'ব ব গম পাইছা এতিয়া মানুহ বিলাকৰ চবৰে জ্বৰ যে ন ইটোক সিট খাই আহে উম, সেইটোৱে সেইটো আ অ-অ', সেইটোয়ে এটা ভয় থাকে নহয়। মহ বিলাকক ইমান তুমি খাব দিবও নোৱাৰা ন একে গৰম তুমি একে আঠুৱাটো টনি ললে তোমাৰ গৰমতে বতাহো নাহে তুমি আকৌ যদি মানে আঁঠুৱা ন ঘনা মহোপাইহে খাই তোমাৰ থাকিব নোৱাৰা আৰু তুমি
আজিকালি এই মহ মাৰ ধূপ এটা যে আছে। সেইটো নলগাবা দেই
বহুত অপকাৰ কৰে উম গেছ-গেছ হয় বেছি উ হাৰ্টৰ প্ৰব্লেমো হয় আৰু তোমাৰ গোন্ধটো লৈ থাকিলে লৈ কেছ অনুভৱ হয় গম পাইছা নে খোৱা বিলাক হজম নহয় এনেকুৱা অ', তাতকে সেই আঠুৱা লৈ পেলাই শু, গম পাইছা নহলে যে তোমাৰ মহৰ কামত কোন শুব হয়নে নহয় ইমান অসুবিধা গৰমতটো সহ্য কৰিব নোৱাৰো তোমাৰ তাতে আকৌ ইমান অসুবিধা হোৱা হৈছে ন আৰু কি জানা বৰষুণ দি পেলাই যে গৰমতটো পৰে সেই গৰমতটো মানে বহুত বেছি কৰেৰে গম পাইছা অ কৰিবলৈ টান হৈ যায় একদম তাকে মানে অ
অলপ দিনৰ আগত বিছা ইমান বিছা হ'ল আমাৰ
হৈছে অ
তাকে এই মানে কি জানা বেছিকে আমৰ দিনত লেচু দিন লেচুৰী দিনত বেছি-বেছি হয় অ', বেছি হয় একদম
কেই ঘৰতে তোমাৰ ছজনা গছ গছজোপা আছে যে ছজনা গছজোপাত বহুত বিছা হয় গম পাইছা। একেবাৰে, এতিয়া এইবাৰো ঔষুধ মাৰি দিছে কাৰণে হোৱা নাই, এনেই তোমালোকে ইমান বিশ্বাস সৰু-সৰু পিছত সেই সোপাই তোমাক গোটেই ওৱালে- ওৱালে
বেছি হ'লেও তাকে বেছি হ'লেও বেয়া লাগে ন আকৌ
মানে সৈ অ সেই বিচাৰটোৱে তোমাক নখোজোৱাই কিন্তু সেই বিচাটো তোমাৰ মানে দেখিলেই কিবা মানে অশান্তি কৰে ন সেই কথাটোৱ এইটো মাজে মানে যি নহওক
কিন্তু এটা কথা আকৌ গম পোৱানে নাই বিছা টোৱে গৈ শেষত পখিলা হয় গৈ দিয়া।
অ' পখিলা হয়। অ গম পা আহ সেইটোয়ে বিছা কাৰণে চবে কয় যে অঁ।
পোক পৰুৱাই খাব বুলিহে সিহঁতে গছত তেনেকে বোলেপএ সিহতে এ থোপা থোপাকে থাকে।
লাগিয়ে থাকে
অ পোক পৰুৱাই খাব কৰ'ৰবাত চৰাই চিৰিকটিয়ে খাব
খাব সেইটো কাৰণে সিহঁতেৰ চাগে তেনেকে থাকে উম মানে পিছত গৈ বোলে মাটিত গাঁত খান্দি থাকি পখিলা হয় গৈ সিহঁতে। হয় দিয়া ন ভাবিবলৈ আচৰিত লাগে চোৱাচোন বিছাো গৈ পেলাই পখিলা হয় ন আৰু পিছত পখিলাটো দেখিবলৈ ইমান ধুনীয়া হয় তোমাৰ ন বেলেগ বেলেগ ৰ মই কিন্তু সেই বিচাটোত দেখিলেতো আমি
কিন্তু এতিয়া অ আৰু হেৰি এই ছজনা গছত যিটো বিচা হয় সেইটো কিন্তু এই। এইটো যে যিটো লিষ্ট। আম এইবিলাকত যিবোৰ বাকলি বিলাকত যে থাকে সেইটো তোমাৰ সেইটোৱে ডাকে
অ সেইটো ডাকে বহুত ডাকে তোমাৰ ডাকিলেত তোমাৰ গোটে গাত যে গুটেই গুটি উঠি। আহে গোটেই এলাৰ্জি হোৱা নিচিনা লাগে বুজিছা কিছুমান মানুহেতো যিবিলাক মানুহে বুজি নাপায় পায়, সেইবিলাক মানুহটো ভাবে কি এলাৰ্জিয়ে হৈছে নেকি আৰু। আমাৰ সেইটো কাৰণে এনেকুৱা হৈছে অ' কেনেকে ভাবিবা তুমি বিচাৰ লাগিছে বুলি অ আৰু তোমাৰ একেই হয় ন এলাৰ্জি টো আৰু তোমাৰ বিছাটো মানে একে নিচিনাই হয় গুটি গুটি উঠে আৰু ৰ ৰঙা পৰি যায় ন এলাৰ্জি উঠিলেতো বহুত উঠে ন ইমান খুজতি হয় মানুহ বিলাকৰ সেই বিচাটোও খোজোৱা তোমাৰো হয় ন মোকো সেই বিচাই ডাকে গম পাইছা কিন্তু সেই মাজে মাজেহে তাকে ইমানো বেছি মোক বিচাৰে নেদাকে মানে।
মই হেৰি কৰো এই চোঠলটোকে খান্দি থৈ দিও
অ 'চোঠল খান্দি থলে ভাল পোৱা যায় কিন্তু তোমাৰ যে যে ম মাজতে যে মানুহে গৈছিলে কাছ মাংসতটো যদি খাই যে কাছ মাংস খালেও তোমাৰ এলাৰ্জি নহয় জানো প্ৰাইভাগ মানুহৰ কাছ মাংসত এলাৰ্জি উঠে অ' ময়ো তেনেকে খোৱা নাই মই কাৰণ এনেকে মাংস চাংস ইমান নাখাওে। সেইটো কাৰণে কিন্তু মই শুনিছো কাছ মাংসতো খোৱা আগত যদি কাৰোবাৰ এলাৰ্জি থাক কে মানে সি নাখায় খালে বোলে তাৰ মুখখন কিবা টাইপৰ হয় চুলেও হয় বোলে কি কিছুমান মানুহৰ তোমাৰ কিছুমান বস্তু লৈ এলাৰ্জি থাকে। তাকে যে সেই এলাৰ্জি বস্তু বোলে দেখিলেও এলাৰ্জি টো হৈ যায়। আমাৰ ওচৰতে বৌ এজনী আছিলে তেওঁ মানে ধৰি লোৱা গাহৰি গাহৰি মাংসটো মানে নাখায় গম পাইছান নে ধৰি লও এছ টি মানুহ আৰু। গাহৰি মাংস নাখায় তেওঁ কিন্তু গাহৰি মাংসটো যদি আঁতৰত দেখে সেও তেনেহ'লেও তেওঁ এলাৰ্জি উঠি আহে মানে।
অ'
চোৱাচোন এলাৰ্জি টো কেনেকুৱা এটা বস্তু যে মই বস্তুটো দেখিলেও এলাৰ্জিটো উঠে ন বোলে চুইচ। অ অ এলাৰ্জি হয় মানে কি জানা কিছুমান মানুহৰ মানে দেহত মানে সেই এলাৰ্জিটো থাকে থাকে যে আৰু নিৰ্দিষ্ট এটা এটা বস্তুত থাকে গম পাইছা নে। উম। যে তোমাৰ এইটো নহয় যে তুমি খালি ছাগলী মাংস খালেহে হ'ব যে মুৰ্গী মাংস খালে হ'ব তেনেকুৱা নহয় কাৰোবাৰ কাৰোবাৰ মানে দেহত মানে কিবা নহয় কিবা এটা মানে পৰিমাণত মানে লাগে মানে এলাৰ্জীটো লাগে গই গম পাইছা। তে মই এনেকে ফেচবুকতে চাইছোঁ ন, সৰু মানে ল'ৰা এট টা, গোটেই গাটোত মানে তোমাৰ এনেকে গুটি গুটি উঠিছে, চবে মানে সুধিছে আৰু মাকে যে কি হৈছে বুজি পোৱা নাই ইমান অশান্তি কৰিছে মানে ল'ৰা টয়ে কৈছে তাৰপিত কিছুমানে কৈছে বিাদ দাগিছে কৈছে বিচা নাই, অ', বিছা দাগ নাই কৈছে বিছাই ডাকিলে কৈছে তেওঁক মই ইমান মেডিচিন দিছোঁ ভাল হৈ যাব। কৈছে তাৰ পিছত কৈছে ডক্তৰক দেখাই পেলাই চাবচোন সম্ভৱ এলাৰ্জি উঠিছে নেকি কিবা। খালে চাগৈ তেনেকুৱা, সেইটো বিছাই ডাকিলে তোমাৰ আজি ডাকিলে কালিলৈ নাাদাগে নহয় সেই লৰাটো বোলে এসপ্তাহ মান হয় বোলে বোলে তোমাৰ দাত ডাকিয়ে আছে, ডাকিয়ে আছে, এলাৰ্জিয়ে হ'ব। চাগৈ চাই সেইটো আচলতে চোৱাচোন আমি খোৱা বস্তুতো আমাৰ এলাৰ্জি হয় ন, এতিয়া আমি কেনেকৈ গম পাম যে, এইটো বস্তু খালে আমাৰ এলাৰ্জি হ'ব বা অ', বা এইটো বস্তু খালে এলাৰ্জি নহব হয়নে, কিন্তটো আমিতো অনুমানেই কৰিব নোৱাৰিম,
অ' এ' আমাৰ ভতিজা এজনী ভতিজা এজনী তাই ম হেৰি এ মানে কিছুমান মানুহে এনেকে কচু খালেও হয় গম পাইছে নে নাই? তাই আকৌ কচু খালে সেইদিনা। কচু খালে, খাই পেলাই তাই এই আমাৰ হেৰি বহাগৰ হেৰি বিহুতহে ফাংছন আছিলে নহয় বহাগী বিদায় পাতিছিলে। তাৰপিছতে মাকে- অ' মাকে কচু দি পেলাই এনেকে মাংস বনালে। খাই দিলে। খাই দিয়াৰ পিছতে তাই ইফালে নাচিবলৈ সেইদিনাখন ৰেডি। দুটা নে কি গানত নাচিম বুলি ওলালে। তাৰ পিছতে তাই সেই এলাৰ্জি ওলাই কে মুখখন নষ্ট এখন হ'ল ন হয়, এলাৰ্জি হেৰি হৈ পেলাই। আকৌ দৌৰা-দৌৰি হে ডক- অ'
অ'। কচুত এলাৰ্জি আছে ন'? উম, আচলতে কচুো মানে প্ৰায়ভাগ মানুহৰ দ তাকে বুজিছানে? হয়নে? ডিঙিত অকমান খজুৱায়। অ' - অ'। অ' এবাৰ আমাৰ মানে এনেকে ব কচু এডোখৰ আনিলে তোমাৰ ওচৰৰ খুুৰী এজনীয়ে। তাৰপিছত লোকেল মুৰ্গীৰ সৈতি ইমান ধুনীয়াকে বনোৱা গ'ল মছলা-চলা দি। তোমাৰ ইমানেই ধৰি ছে মানে কচুডোখৰ। কিন্তু আমাৰ চবৰ এলাৰ্জি নাই কাৰণে তেনেকুৱা একো হোৱা নাই অকমান ধৰিছে আৰু। মোৰ এতিয়া নিজ- আমাৰ মায়ে তোমাৰ খাব নোৱাৰে নহয় কচু। কচু ঠাৰিটো হয়, ইমান ধুনীয়াকে মাংসৰ লগত খাব পাৰি যে, আমাৰ খালে নধৰে। কিন্তু আমাৰ মা খালে অকমান হ'লেও ধৰে মানে ক'লা কচুৰ ঠাৰিতো। মানে যি কচুৱে নাখাওঁক মানে এতিয়া তোমাৰ চাম খাওটো ন' এতিয়া হ'ব যে অলপ বৰষুণ হৈছে ন', চাম খাটো খালেও মানে অকনমান হ'লে মানে ধৰে, গম পাইছে?
এ চাম ঘাঁটো তোমাৰ হেৰি বাৰ মাহে হৈ থাকে অ'।
অ' বাৰ মাহে হৈ থাকে তোমাৰ। সেই মানে আমাৰ এইখিনি চাফা কৰি দিয়া যায় যে। চাফা কৰি দিলে বস্তুবিলাক কাটি দিয়া যায় তাৰপিছত বৰষুণ এজাক নিদিয়ালৈ তোমাৰ আকৌ নহয়, নহয়।
নহয়, উম,
আহ তেজৰ কাৰণে বহুত
তেজৰ কাৰণে আৰু লিভাৰৰ কাৰণেও বহুত
অ', লিভাৰৰ কাৰণেও বহুত ভাল তুমি চামগাহতো বুট দি পেলাইও চাটনি বনাই খাই ইমান ধুনীয়া লাগে, খালি আদা, নহৰু, জলকীয়া দিলেই হয়, যে অ' বেলেগ একোৱে নালাগে তোমাৰ পানী দিয়া ভাতৰ লগত ন তেনেকুৱা হলে আৰু কি লাগে আৰু।
ঘাম ঘাঁহটোৱে বহাই আকৌ হেৰি লিভাৰৰ এইটো দোন শাকটোৱেয়ো
অ' ধন শাক টো বহুত দোৰোন শাকটো কুমলীয়া হৈ থাকোঁতে খাব লাগে, তেতিয়া তিতা, তিতা নালাগে মিঠা, মিঠাহে লাগে। শাকখিনি দিয়াত, উম সেইটোয়ে, হ'ব দিয়া। বাৰু ন, ভাল
অ', অ', খালোঁ, খালোঁ, আহ, ঠিক আছে দিয়া। উম।